হেল্ল' অ', তোমালোকৰ নেটৱৰ্ক বেয়া নেকি বাৰু?
এই নেটৱৰ্কটো এ‌ বেয়া হৈ-মানে-কাট খাই নাপায় একেইদিন। তাছত মই এতিয়া অলপ বা আহিছো শুনা পাইছে ন?
অ', এতিয়া পাইছো এতিয়া পাইছো দুবাৰ কা-কাত খাই গ'ল যে, উম।
আকৌ নতুনকে হেৰি কৰি পেলাই কৰিছো উম এ এতিয়া আছো এনে হেৰি কৰি পেলাই
অহ
বাকী অ ফুৰিব যোৱা নাই কতো
ফুৰিবলে নাই ভাৱি আছো যাম বুলি
অ অ আমাৰো এইবাৰ এইবাৰ জানো ক'ত যোৱা হয় এনেই ইয়াৰ আগৰবাৰ আমি অৰুণাচলৰ আপোনাৰ হেৰি তোমাৰ টিপিলৈকে গৈছিলোঁ
অ ত টাৱং যোৱা নাই ন
টাৱাঙৰলৈকে যোৱা নাই এটা টাৱাঙৰ আমি তোমাৰ এই যিটো সুৰংগটো সেইখিনিলৈকেহে গৈছো তাৰ হেৰি পৰা যোৱা নাই আৰু এ যাম যাম যাম যাম বুলি মানে ভাৱি
তোমালোকৰ তাৰ পৰাতো ত অৰুণাচল ওচৰে হয় ন
ওচৰ বহুত ওচৰ হয় সেইবা উ ত ভালুক পুং এক ঘন্টাত পাই যায় আৰু আমাৰ ইয়াৰ
এঘন্টাহে ন আমি গৈছো ভালুকপুঙলৈ গৈছো বাৰু
অ তেজপুৰৰ পৰাই তেজপুৰৰ পৰাই গৈছিল নে
উ অ নহয় আমি অ তেজপুৰ হৈ গৈছো নামেৰি গৈছিলো প্ৰথম নামেৰি পৰা তাৰপিছতে সিফালে ভালুক পুঙৰ পৰাও আৰু আমি দহ কিলোমিটাৰ মান গ'লো
উম উম নামেৰিটো আমি উম কলেজৰ পিনৰ পৰা এবাৰ পিকনিক পেলেচত গৈছিলোঁ নামেৰি অ ইক' পাৰ্কখন এতিয়া ইক পাৰ্ক পাৰ্কখন বন্ধ হ'ল নেকি কি নাজ জানো দেই শুনা নাই কিন্তু অ হ'ল নেকি নাই নাজানো অ
থকাকে তেতিয়া খুব মন আছিলে তাৰপিছত এনেই চাই কৰি আহিছো আৰু ইক পাৰ্ক কিন্তু মানে থাকা নাছিলো দিন তিয়াকৈ গৈছিলো আহিছিলো তেনেকে গাড়ী লৈ
আমিও আমিও কলেজৰ ফালৰ পৰা যে গৈছিলোঁ প্ৰথম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতে আমাৰ ফাৰষ্ট চেমটো গৈছিলে তাৰ ফাৰ্ষ্ট চেমটো আমাৰ গোটেই টিচাৰ বিলাক তাৰ পৰা আমি, টোটেল বাছ দুখন বাছ গৈছিলে আমাৰ। এ' মানে সৰ্বমুঠ ডেৰশ ল'ৰা ছোৱালী আছিলে, গৈ পেলাই, অ' আমি এতিয়া গৈছো আৰু আমি এটা প্ৰেক্টিকেল জগৰাফি প্ৰেক্টিকেল থকা পিনে পৰা মানে ফুৰিব লাগে যে জেগা
ফুৰে ফুৰে ছিকিম টিকিমো যায় ন,
ফু ফু ও গৈছিলা, পিকনিকো খোৱা হ'ল, মানে এক গুলিত দুইচিকাৰৰ নিচিনা হ'ল আৰু জেগাও চোৱা খোৱা হ'ল আৰু হেৰি পিকনিকো খোৱা হ'ল।
উম উম উম
অ ভাল লাগিলে গৈ পেলাই, জেগাটো ইমান ধুনীয়া পৰিষ্কাৰ।
ভাল লাগে বৰ ধুনীয়া লাগে, গৈছো বাৰু,
গৈছো দক তাত‌ আমি গোটেই কেইজন ইমান্ জন
কিন্তু টাৱাং যাবলৈ মন আছিলে খুব মোৰ।
অ' টাৱাংটো আপোনাৰ মাৰ্চ মাহত গ'লে ভাল হয়, মানে বৰফ পৰে বুলি কোৱা শুনো আৰু, কিন্তু এ এতিয়া এতিয়া গৈ মানে লাভ নাই আৰু। মানে বৰফ কিন্তু সেইটো মানে মানে সময় লৈ কথা নেকি, আপোনাৰ মাৰ্চ এপ্ৰিলত গ'লেহে আপোনাৰ বৰফটো দেখা পোৱা যায় নেকি?
নহয় নহয় স্ন'ফলটো মাৰ্চ ত নহয় উ স্ন'তো পায়, কিন্তু স্ন'ফলটো চাগে- ঠাণ্ডাত হ'ব নেকি?
অ' মা-মাজতে মোৰ- বৰ্তাৰ ছোৱালী তেতিয়া অ' এপ্ৰিল মানত গৈছিলে, এপ- এপ্ৰিল মানত যাওঁতে মানে পুৰা ধুনীয়া বৰফ পাইছে আৰু। মানে পুৰা ধুনীয়া। বৰফ।
অ বৰফটো পাব বাৰু কিন্তু যিটো বৰফটো পৰি থাকে যে সেই ত স্ন'ফল টো সেইটো এটা আমেজেই সুকীয়া আমি এইবাৰ কাশ্মীৰত গৈছিলো যাওঁতে স্ন'ফল পাইছো সেইবাৰ লাকিলি পাইছো মানে আমিতো গৈছিলো মে নহয় জুন মাহত গৈছিলো।
উম, উম এনেও, এনেও পাহাৰীয়া নেচাৰেল জেগাবিলাক ভালে লাগে। উ, হেৰি আৰু আমি আপোনাৰ তোমালোক থাকাকে গৈছিলা?
অ ক'ত নো?
নহয়, নহয় অৰুণা- চল
অৰুণাচলত থাকাকে যোৱা নাই আমি দিনটীয়াকে গৈছো। অৰুণাচল মানে ভালুকপুঙৰ পৰা আমি দহ কিলোমিটাৰ মান অল- গলো তাৰপিছত আৰু নগলো জেগা চাবলৈ গৈছো এই ৱাটাৰ ফলছ এটা যে আছে
অ তাত ধেৰ ফলচ আছে অ টিপি ৱাটাৰ ফলচটো ন? অঁ ত তাৰপৰা মই হেৰি আমি সেইটো হেৰিত গৈছিলোঁ তোমাৰ নেক্সট- যোৱা বছৰৰ জুলাইত গৈছিলোঁ। পেহীহঁতৰ লগত গৈছিলো। এ তেনেকে পাঁচজন মিলি নিজে নিজ য গাড়ীয়ে লৈ গৈছো। তাৰ পৰা দিনে মানে পাচ কাটি থৈ দিলে আৰু মানে জুলাই মাহত তাত সাংঘাতিক ভিৰ হয় মানে বহুত ভিৰ হয় মানে আৰু জেগাবিলাক চবেই আৰু টিপি মানে ৱাটাৰফলটো মানে চবেই গাত ধুয়ে মানে তাত
ভালে
অ ভাল লাগে তাৰপিছত অ তত মানে চবেই যায় গা ধুবলৈ হেৰি কৰি পেলাই। তাৰ পৰা আমি জোগাইত গৈছো। মানে বতৰটো চাই গৈছিলো মানে বোলে নাই জুলাইত যাওঁ তাৰপৰা মানে হেৰি
সেইখিনি জেগাত ঠাণ্ডাও কিন্তু।
ঠাণ্ডা মানে আপোনাৰ তোমাৰ এচি এচিও মানে পাত্তা নাপাই। তেনেকুৱা মানে। অ সেইকাৰণে সেইকাৰণে মানে হেৰি দিনত যাব ভাল আৰু। গৰম দিনত। গৰম অ তাৰ পৰা এনেকে গলো আৰু আমি আমি দছটা মানত ওলাইছো। কাৰণ আমাৰ তেতিয়া বহুত বৰষুণ আছিলে। আৰু এনে বৰষুণ দিয়ে বৰষুণ দিয়া জেগা। মই সেই অৰুণাচল গৈছোঁতো বহুত মানে ভয় লগা। হয় ন কাৰণ ভূমিস্খলন ভূমি ভূমিস্খলন যদি হৈ যায় তোমাৰ মানে তেতিয়া তুমি গাড়ী মানে ফচি যাব তুমি দছ বাৰ ঘণ্টা ফচি যাব পাৰা। সেই সেইবিলাক সেইবিলাকৰ অ অ সেইটো কাৰণে সেই বস্তু বিলাক ভয় লাগে। সেইকাৰণে আমি কি কৰিলো যেতিয়া আমি মানে গৈছিলো তেতিয়া মানে সেইদিনা মানে ৰাতিপুৱাৰ পৰা মানে পুৰা বৰষুণ। পুৰা পুৰা বৰষুণ সেইকাৰণে যাওঁ নাযাওঁ যাওঁ নাযাওঁ কে আমি মানে দছটা বজাত মানে আমাৰ। ঠিক হৈছে। তাৰপিছত দছটা বজাত ওলাইছো আৰু। মোৰ পেহীঘৰ হেৰিতে ওচৰতে তাতে। তাৰ পিছত ঢেকীয়াজুলি পিনে। তাত সেইপিনে ঢেকীয়াজুলি পাবগৈ নালাগে তোমাৰ ঠেলামাৰা চাইদত আৰু। তাৰ পৰা গৈছো আৰু গৈ পেলাই এক ঘন্টা তাত মানে তোমাৰ ভালুকপোঙৰ যি খন গেট। সেই গেটখন মানে। পাইছো। তাৰপিছত আমাৰতো মোৰ দাদাই মানে পাচতো আগতীয়াকে কাটি থৈ দিছিলে। সেইটো মানে আমি তাত ৰ'ব লগা নহ'ল, কিন্তু সেইদিনা যদি আমি পাচ ল'ব লগা হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ মানে এক ঘণ্টা লেট হৈ গ'লহেতেন কাৰণ বহুত ভিৰ মানে। আৰু তেতিয়া আৰু সেই সময় সময়ত মানে বলে বম হয় ন। আৰু তাতে মানে অৰুণাচলৰ যিটো যি যিটো নাগ মন্দিৰ মন্দিৰ নাগ মন্দিৰত মানে তোমাৰ সাংঘাতিক ভিৰ হয়। গতিকে বহুত ভক্তবিলাক তালোকো মানে গৈ আছে। তাৰ পিছত আমি গ'লো- মোৰ কিন্তু বহুত মন আছিলে টিপি ৱাটাৰ ফলটোত- মানে গা ধুবলৈ, কিন্তু সময় মানে নিমিলিলে। যদি ধৰা টিপি অ- টিপি ফলটোত যদি মই ধৰা গা- মানে গা ধোও- আৰু ইমানেই ধুনীয়া লাগে - লাগিছিল মানে দেখি পেলাই আৰু মানে মোৰ সেইটো মানে বহুত মন হেৰি। গা ধুবলৈ কিন্তু মাহঁতে মানে ভয় কৰে বস্তু- তটো যিটো আচলতে ভয় মানে- ভয় কৰিব লগীয়া নাই, কাৰণ তলত পানী আছে। এইটো হ'লেও মানে মাহতে ভয়- কৰে আৰু সেইটো- তাক স টো এনেকে গ'লো হেৰি কৰি পেলাই চালো। তাৰপিছত আৰু মানে কি আৰু যদি মানে সেইটো গা-ধোও তেতিয়া সময়টো এনেই গুচি যাব ন! ঘন্টা এটা তাতকে আমি এঘন্টা বেলেগ ঠাই ফুৰো। তাৰছত সেইটো সময়ত, - মানে ৰখিলো ফটো চটো উঠিলো, ফটো উঠি পোলাই তোমাৰ আমি চেচা পালোোগৈ। চেঁচা জেগা চেঁচা জেগাত- শুনিছা চাগে।
অ চেচা নহয় যোৱা নাই উম- কেনেকুৱা জেগাটো?
মানে ধুনীয়াকৈ পুৰা আমি তাতে ফটো-চটো, কিন্তু ফটো বহুত ধুনীয়া আমিতো মেইন ফটোৰ কাৰণেই যাওঁ আৰু। অ- তাৰপিছতে ফটো চটো- উঠিলো উ- উঠি পেলাই এ- অলপ সময় তাতে বহিলো আৰু মানে তাৰ যিটো মানে বতাহ বতাহটো মানে বহুত ধুনীয়া লাগে মানে এৰি আহি- নাজায়- মানে জেগাটো। তাৰ পৰা মানে আৰু- তাতো ঢেৰ ৱাটাৰফল আমি পাই থাকো। তাৰমানে কি হ'ল? আমাৰ মানে পানী শেষ হৈ গৈছিলে, মানো এক বটল পানী আনো- মানে এক বটল মানে- পানী আনিলো যে একে ফ্ৰিজৰ পানীও মানে পাত্তা নাপায় ইমান ধুনীয়া মানে সেইটো। আৰু তাৰ মানে- পানী খিনি চুওতেই মানে একে চেঁচা ঠাণ্ডা লাগি গৈছে। আহ অ- আৰু তাৰ মানে ঠান্ডা হে হ গ্লাছখনন যেতিয়া খুলি দিছো গাড়ীত মানে ধুনীয়াকে বি শুদ্ধ হাৱা আহিছে আৰু পুৰা ধুনীয়া আৰু যেতিয়া মানে ওপৰলে মানে এনেকে উঠিছো বহুতো ওপৰ উঠিব লাগে তাৰছত তাৰছত এনে তাকে মানে দাদাই মানে কৈ গৈছে যে তই এই ভয় নকৰি নাখাবি ত কিন্তু তললৈ চাই নিদিবি মানে ত' তেতিয়া মানে বহুতৰে হাইট লৈ পেল প্ৰবলেম আছে। ন মানে মোৰ পৰা হেৰি তাৰ পিছত মানে আমি যে এনেকে ওপৰলৈ উঠি আছে তেতিয়া মানে আমি তল চাওঁতে ঘপকেহে দেখছো মানেমি কিমান তলত আছো।
এই দাৰ্জিলিঙতো তেনেকুৱা জানানে এটা এটা টাৰ্ণিং এনেকে গৈ তুমি দেখিবা যে এৰি থৈ অহা ৰাস্তাটো ইমান
অ কিন্তু আমি গৈ থাকিলে আমাৰ অনুভৱটো নহয় বস্তুতটো তেতিয়া যেতিয়া আমি গৈছো তেতিয়া মানে যেতিয়া তল চাইছো তেতিয়া বোলে বা আমিতো এনেকে আহিছো মানে মানে দেখিলেহে আচলতে অনুভৱ হয় তাৰ আমি তোমাৰ এই যিটো সুৰংগ পায় সুৰংগৰ আগত এটা ঝৰ্ণা আছে। আমি সেইটোত অলপ সময় ৰ ে ফটো চটো উঠ উঠিলো তাৰপিছত ইপিনে তোমাৰ সেইখিনি পৰা সন্ধিয়া পাচটা বাজি গল। পাঁচট মান বাজিব আৰু তাৰ পৰা মানে কি আৰু বৰষুণ দিয়া আছিল ন তাৰপছত মানে ল'ৰা কোনো নাছিল। পেহী লৰা কৈা বোলে নাই এতিয়া গুচি যাওঁ কাৰণ যিম -যিমানেই নহওক ৰাতি তিকপয়লি বতৰ বেয়া হ'লে অ', অকলে বে, হে হেৰি লাগিলে পিছত প্লেন কৰি পেলাই ফুৰিব আহিম অ', - অ ', আৰু ভাষা চাষাবিলাক বুজি নাপাও ন তাৰ কি অ', তাৰ পৰা আমি আৰু তাৰ পৰা আহিলো। হহ ', আহি মানে সুৰংগটোলৈ অকল দহ কিলোমিটাৰ দূৰ আছিলে। তাৰপা আহিলো তাৰপিছত আহি পেলাই আমি তাৰে এখন হোটেলত খালো এতিয়াতো- এতিয়াতো অৰুণাচলি বেছি বিলাকে আপোনাৰ তোমাৰ মেগী আৰু ম'ম' পাই ন। বইল খানা খায় সিহঁতে আমিতো ভাতে শাকটো আমি খায়ে থাকো। সি কৈছা মই আৰু ভণ্টিক নাই আজি অৰুণাচলী বিলাকৰ খানাৰ টেষ্টটো লও সেইকাৰণে মাহ তে ভাত অৰ্ডাৰ দিলে তাৰিছত আমি তেনেকে ম'ম', মেগী এনেকে অৰ্ডাৰ দিলো আৰু চুপ এটা অৰ্ডাৰ দিলো। খাই মানে বহুত ভাল লাগে। ইলে তাৰ পাৰা এতিয়া এতিয়া মানে ম'ম'টোৰ টেষ্টটো মোৰ যিভাত। লাগি আছে মানে হা-হা বহু -বহুত ধুনীয়া লাগিল খাই পেলাই।
উম',
হম ', তোমাৰ সেইবোৰে আৰু ভাল লাগিল তাৰপিছত অ', মানে দাদাই কৈছে যে অ', দাদাই কৈছে যে ই মানে যো এতিয়া গৰম দিনত মানে ঠাণ্ডা জেগাবিলাক গৈ ভাল লাগে হয় নে নহয় এতিয়া ধৰ জ', অ ', এতিয়া জানুৱাৰী ডিচেম্বৰ মাহত আমাৰ অসমত ঠাডা বা এইবিলাকতো ঠাণ্ডা গতিকে যিবিলাক উৎকট মানে গৰম পৰে। সেই উৎকট গৰমটোত সে মানে আমি বাহিৰত যাব লাগে।
উম সেইকাৰণে গৰমৰ বন্ধটো চবফালৰ পৰা ভাল ন।
সেইটোৱে তাৰ পৰা সেইকাৰণে আমি তাৰ পৰা বাহিৰে বাহিৰে তোমাৰ অ তাৰপিছত আহিছো আৰু তোমাৰ হেৰি তাৰপিছত এটা ভালুক পুঙৰ গেট খন পাৰ হৈছোঁ। তেতিয়াই মানে গৰম বতাহটো লাগি গৈছে। এককে মানে খং উঠি গৈছে আৰু হেৰি কৰি পেলাই গৰম বতাহো লাগি গল একে আহ লাগি গল হেৰি কৰি পেলাই। অ তাৰপিছত একদম একে মন চন বেয়া আৰু মানে ইমান ধুনীয়া হেৰিটো সেই কৰি আহিলো কাৰণে তাৰপৰা আৰু সেই এ আৰু তাৰপিছত ভালো লাগিলে আৰু মানে আমি এইটো প্লেন কৰা নাছিলোঁ মানে ঘপকে হ'ল। মানে বস্তুটো, আৰু প্লেন কৰি থাকিলে কেতিয়াবা। নহ'ব নহ'বও পাৰে ন এইটো মানে তিন এদিনত হোৱা প্লেন মানে। মানে আমি ডিচাইড কৰি আছিলো যে আৰু মানে গৰম বন্ধত ঘৰত থাকি অশান্তি লাগে ন। ক'ত যাম ক'ত যাম। অ তাৰপিছত আমাৰ পেহী ল'ৰা তো মানে এইবিলক ফুৰা-চকাত বহুত চখ। তেতিয়া সিয়ে ক'লে বোলে এনেকে লৈ যাওঁ, হেৰি কৰি তাৰ পিছত আমি গ'লো আৰু। ভাল লাগিল। গৈ পেলাই সেই ট্ৰিপতো। তাৰপিছত ঘৰত আহি আৰু সেই একো নেখালো আৰু সেইদিনা। হেৰি কৰি পেলাই আৰু ক'ৰবাৰ পৰা ফুৰি আহি খোৱাও নাই, বাটত খালোও ঠিক
উম উম উমম।
ঠিকে আছে।
ঠিক আছে দিয়া মোক এই দাদাই ফোন কৰি আছে। অ দিয়া দিয়া।